হেল্ল' খুন্দ বাইছ তেনে মুধু
অ পাইছো বাইছো
কি খবৰ বাকী
বাকী আছো ত এনেই আছো ৰুমত তোমাৰ তুমি কি কৰিছা
এ ময়ো এনে বহি আছো গাড়ীৰ ভিতৰত
গাড়ীৰ ভিতৰত কৰ'বাত গৈছো নেকি
আহ কৰ'বাত গৈছো মানে যাম অলপ পিছত চাৰে নটামান বজাত
কত বিয়া হব ক'ত বিয়া আছেি
এ নৰ্থ গুৱাহাটী ফালে
নৰ্থ গুৱাহাটী
আহ
ইয়াত যাবা ন মান চাৰিছো কে লৈ যাবা
চাৰি চকীয়া অ,
ঠিক। এই আছে বিয়া কাৰ বিয়া আছে কাৰবাৰ।
এই অফিচ ষ্টাফৰ ফাদাৰ,
ফাদাৰ স্কপিঅ'ত যাবা।
চলিছ ক
ফেমিলি যাবা।
অ' গোটেই ফোমিলি।
সপৰিয়ালে।
উম গোটেই পৰিয়াল, ফাদাৰ ষ্টাফ মানে আমাৰো মানে অলপ কিবা মানে লাগে মানে ৰিলেচনটো ভাল মানে।
প
উম', উ', বাকী ইভিনিঙত কি খালা?
ইভিনিঙত চাহ খালো, কি খাবা। আৰু তোমাৰ লাঞ্চত মানে, দুপৰীয়া, দুপৰীয়া। ভাত খালোঁ, মাছ খালোঁ,
অ'।
মাছৰ ধান যায়।
মাছৰ আজ্ঞা। ম মই বাৰু মাংস খাইছোঁ দুপৰীয়া।
হয় নেকি।
উম।
কি অলমানমান খা,
ছাগলী,
মটন।
মটন।
ছাগলী ছাগলী।
উ।
ঠিকে আছে এতিয়া বিয়াতটো আৰু ভাল বিয়াত বিয়াতটো ভালেই হ'ব আৰু এতিয়া।
আহ বিয়াত যাই খাম আৰু পুৰা এতিয়া।
ৰাতি ল'ৰা নে ছোৱালীৰ নে ৰিচিপচন।
ছোৱালীৰ, ছোৱালীৰ ছোৱালীৰ ৰিচিপচন।
ৰাতি হ'ব দে আহি পাওঁতে।
অ', ৰাতি হ'ব ৰাতি দুটা তিনিটামান বাজিব।
পুৰা খাবা আৰু আজি।
আহা পুৰা ঠিক নাই দেৰি দেৰি হলে নাহিবও পাৰো।
অ থাকি যাবা।
অ', থাকি দিব পাৰো, ঠিক নাই। মাম মাম, ফেমিলিৰ ওপৰত কথা আৰু ঘৰৰ পৰিয়ালৰ লগত কি হয় মাহঁতে কিবা কি হয়?
এতিয়া তুমিতো যাবাই আৰু তুমি এতিয়া হেৰি টেঙা আজি আমি টেঙা খাই ভাল পাৱ নে?
টেঙা ভাল পাওঁ টেঙা খাই ভাল পাওঁ অ'।
কি টেঙা ভাল পোৱা?
কৰ্দৈ টেঙা, ৰবব টেঙা, মেষ্টা টেঙা, জানা ন? মিষ্টা টেঙা যে পাত, তো জে
মাছেদি যে খাই ৰঙা ৰঙা টাইপ অলপ যে
গম পাইছো।
আহ বাকী তুমি কি টেঙা খাই ভাল পোৱা? মইতো চব টেঙা খাইে ভাল পাওঁ, বেছি কেঁচা আমটোয়ে খাই ভাল পাওঁ টেঙাৰ ভিতৰত।
অ' কেঁচা আম‌। ময়ো কেঁচাআমটোয়ে ভাল পাওঁ কেঁচা আমটো। আৰু তম আৰু তোমাৰ হেই টেঙা মানে কি টেঙা তোমাৰ হেৰিটোতো বাৰু টেঙাত নপৰে তোমাৰ এইটো কি বুলি কয় এইটো এইটো কি বুলি কয়? আৰু খোৱাা যায়।
উম উ কৰ্দৈটো খোৱা যায়।
আৰু মাছৰ লগত কি টেঙা খোৱা যায়?
মাছৰ লগত আমো খোৱা যায় কিন্তু, মানে মানে, মই খাইছিলো মানে, মায়ে বনাইছিল আম আমেদি মাছ। উ বেয়া নালাগে কিন্তু, খাই চাব পাৰা।
হয় এনে হেৰি পাইছো আমৰে যি এটা বনাই সেইটো কি বুলি কয় আমৰে যি টেঙা বনাই চচ চচাই তোমাৰ আমৰ টেঙা।
আহ গম‌ পাইছো।
সেইটো খাব পাৰি আৰু তোমাৰ হেৰি খুঠি টেঙা যি আছে খুঠি টেঙা তোমাৰ
অ'।
খুঠি টৈঙাটো খাই পাইছ নাই?
খু খুঠি টেঙাটো মানে কোনটো বা টেঙা কলা তুমি এতিয়া?
সুঠি সুঠি টেঙা তোমাৰ যিয়ে ৰবৰ টাইপ অলপ ৰবৰ টাইপ তোমাৰ সেই বাকলিত
অ' অ' গম পাইছো গম পাইছো। তেটেলি নেকি?
তেতছলি নহয় তেতেলি নহয়। তেতেলিৰ দৰে তোমাৰ এই কি টেঙা বুলি কৈ আমাৰ ইয়াত? কিব বকাল বকাল তাইপ তমাৰ দাকাল তাই
অ' খাই পোৱা নাই নে? ভাবি চাকেই এইটো
এইটো সুঠি টৈঙা বুলি কয়।
উম উ
আৰু তোমাৰ ৰবৰ টেঙা আছে ৰবৰ টেঙা আ
ৰবৰ টেঙা?
ৰবৰ টঙা খাই পোৱা নাই গছত যি লাগে?
কাছ, কাছ। মই খাই পাইছোঁ চাগে নামবোৰ ইমান নাজানো
এই তোমাৰ বলত দৰ্জী, তোমাৰ সেই, সৰু বলত
অ', গম পাইছোঁ, গম পাইছোঁ, গম পাইছোঁ, গম পাইছোঁ। আমলখি, আমলখি যে বৰ্ণাইটোৰ কথা কৈছা ন'?
আমলখু নহয় আমলখুটোতো জানো এটা যে বলত দৰে পায় ডাঙাৰ, ডাঙাৰ ৰবৰৰ ৰবৰ বলত দৰে একদম ফুটবলৰ দৰে।
কি কোৱা ফুটবলত হে ফুটবলটো ইমান ডাঙৰ।
বা ফুটবলত থাকি সৰু হ'ব অলপ। অ আৰু তোমাৰ জলফাইটোও ভাল লাগে।
আহ জলফাইতটো মজা লাগে জলফাইৰ আছা। তাৰ মজা লাগে।
কাল লাগে আৰাচাল।
উজ্বল ফেৰা আচাৰ বঢ়িয়া লাগে।
তোমাৰ জলফাইও ভাল লাগে, তোমাৰ আচাৰো বহুত আছে। আচাৰ, আচাৰ কি ভাল লাগে।
আচাৰ মেইনলি কব গলে আমৰ আচাৰে ভাল লাগে তাৰপিছত মেইনলি, মেইনলি যদি মই ফেভৰেট আচাৰ কব যাওঁ আমৰ আচাৰ বাকী খাওঁ বাৰু চব আচাৰে খাওঁ। ৰঘুনু আচাৰ চিনি পা নে।
মোৰ আচাৰ খাই পোৱা নাই।
খাই চাবা মজা লাগে।
আৰু তোমাৰ হেৰি আছে তোমাৰ এই। বাঁহৰ, বাঁহৰ গছৰো পাইছো, ভুট জলকীয়াটো খাই পাইছো। বাঁহৰ গছৰ আছে।
ভুট জলকীয়াটো গান ফাটি যায়।
অ আৰু কোমো কোমোৰা যি আছে। কোমোৰাৰো বনায়।
কি কোৱা কোমোৰাৰ আচাৰ বনায়।
অ বনাই কিনিব পাইতো গুৱাহাটী। তিছোৱাদি পাইছো।
মই খাই পোৱা নাই কুন্তু কেনে লাগে?
কোমৰাৰ আচাৰ পায়।
তেজটো কেনেকুৱা?
তেজটো ভালে তোমাৰ ভাল লাগে।
খাই পাইছা নহ তুমি?
পাইছো মই। আৰু তোমাৰ হেৰি চব। পিছে নাই চিকেনোৰো আচাৰ বনাই দিলে চিকেন, চিকেন আচাৰ।
অ অ খাই পাইছো।
অ অ মাংসৰ আচাৰ। তাকে টো মাংস, চিকেন মাংস।
চিকেন বইলাৰ, বইলাৰ নে কি লোক লোকেলটো নিদিব বইলাৰে হব চাগে।
ব বই বইলাৰে ল'হ। কল নহয়।
লোকেলৰ অ লোকেলৰ হাৰাৱেই, হাৰাৱে থাকে। বাকী আচাৰৰ ভিতৰত। কোনটো খাই বেছি ভাল পোৱা?
মই আছাৰৰ ভিতৰত তোমাৰ হেৰিটো ভাল লাগে ভুট জলকীয়া আৰু তোমাৰ আমৰ।
উম, মোৰ মিক্সটো ভাল লাগে একদম যে আম চব্জি চব্জি মিক্স থাকে যে।
অ' হয়, হয়।
ফুলকবি মিক্স থাকে যে, আম গাজৰ ফুলকবি মিক্স থাকে যে। ফুলকবিটো মানে কি আগতে আমাৰ মায়ে ঘৰত আচাৰ বনাইছিল হা। চব চব্জি মিক্স কৰি কেনে আচাৰ। বনাইছিল বঢ়িয়া লাগে টেষ্ট।
হয় নেকি?
উম, এতিয়া বাৰু নবনাই সেইবিলাক এৰি দিছে আগতে আচাৰ বনাইছিল বহুত ধৰণৰ আচাৰ বনাইছিল। আমৰ চিজনত আমৰ আচাৰ বনাইছিল তাৰপিছত বগৰীৰ আচাৰ বনাইছিল।
অ' বগৰী, বগৰী, বগৰী বেয়া নালগে।
তাৰপিছত। তেতলিৰ আচাৰ বনাইছিল।
তেতলিতটো পাৰি অ' তেত তেতলিও পাৰি। তেতলিটো, তেতলিটো সুধাই খাইও ভাল লাগে।
খাইও ভাল লাগে।
তোমাৰ এনে খাই ভাল লাগে। মই তেতলিৰ আছাৰ।
উম।
আমৰতো ভাল লাগে আমৰ আছাৰ।
আ' আম আমৰটো একদম ভাতেদি আ' খোৱাৰ কাৰণে বেষ্ট ভাত আৰু দালি আৰু অলপমান। আমৰ আচাৰ লৈ ল'বা।
অ', অ'। হয়। এতিয়া আৰু তোমাৰ এই আছে ভালে আছে। ভালে লাগে আচাৰ চব। খাই ভাল লাগে তেঙা। এ নেমু টেঙাৰো বনায়।
অ', অ', অ' নেমু টেঙা খাই পাইছো খাই পাইছো নেমু। টেঙা খাই পাইছো।
মানে নেমুটেঙা সৰু সৰুকে পিচ কৰি জলকীয়া বেছি দি।
নেমু টেঙাটো মানে নেমুটো যেনে টেঙা হয় ন আচাৰ বনোৱাৰ পিছত টেঙাটো নাইকিয়া হৈ যায় বেছি।
হয়, আৰু তোমাৰ হেৰি হয় হয়। আৰু হেৰি হেৰি নেমুটোত আচাৰো মেইন বস্তু হৈছে তোমাৰ হেৰি তোমাৰ জলকীয়াটো আৰু তেলটো।
অ' জলকীয়া আৰু তেলটো আৰু জিৰা যে দিয়ে।
যি দাদিয় অ
জিৰা ত এই জলকীয়া আৰু তেল যদি একদম মানে ম এম পৰে ন মানে ভালকে পৰে ত আচাৰটো ভাল হ'বই
ভাল হয় অ সেইটো ভাল হয় নিমখ নিমখটো লাগিব
আহ এই তিনিটা বস্তু নিমখটো মেইন চাবৰ চাই
ভাল নাল তাইমাৰ
এনে তোমালোকৰ ঘৰত আচাৰ বনাই নে
বনাই আছে আ ছাৰ আছে আছে আ ছাৰ
মানে
এ বনাই আমৰ এ তোমাৰ ভট জলকীয়া কিনা আচাৰ মানুহ কোমৰা চোমৰাাৰ এইবিলাক কিনা তমান
কোমোৰাৰ আচাৰ তোক মই ক'ত পা পাই চাব যাম ৰবা কোমৰা চাহ খোৱা নাই মান
মেলা চেলা যি হয় তোমাৰ মেলা হয় নে মেলা বিলাকত চাবাচোন তোমাৰ তাত আচাৰৰ বহুত কিবা ল আপ আছোৰ
উম বহুত পায় বাঁহৰ গাজাৰ পায় বহুত পায় বাঁাহৰ গাজৰটো মই ইমান ঠিক ঠিক নাপাওঁ
বাহ গছাতো মই খাই পোৱা নাই বাহু গজতো
গোন্ধাই গোন্ধাই চেন কৰে বহুত
ঠিক আছে দিয়া আজিলৈকে হ'ব বাৰু
ঠিক আ আছে এইটো টপিকৰ আৰু কেতিয়াবা আগবাঢ়াম
অ ঠিক আছে বেলেগ আচাৰৰ বেলেগ আচাৰৰ ওপৰত কথা পাতিম আৰু ঠিক ৰাখিছো ঠিক আছে